অ', অ',
শুনিছ, তোৰ ভইচটো সৰুকে আহিছে।
ৰহ-ৰহ-ৰহ। এতিয়া
অ', অ', শুনিছো-শুনিছো আৰু
অ, হেল্ল',
কি কৰি আছ?
এই নাই এনেই আছিলোঁ তই?
আছোঁ আছো এনেই আছোঁ, ভইচটো সৰুকে আহি আছে ডাঙৰ কৰ চোন।
এতিয়া,
আৰু অলপ,
ৰ, ৰহ অকনমান ৰহ
হম হম
হেল্ল'।
ৰ অকনমান ৰ, অ' অ' এতিয়া শুনি আছ?
অ' শুনিছোঁ শুনিছোঁ।
অ' অ' ক -
পিছে আজিকালি এইটো পৰিৱেশটো কেনেকুৱা হৈ গৈছে ন? জানয়ে চোন পুৰা একদম ধূলি-বালি কেনেকুৱা কিবা-কিবি এইবোৰ
উম' তাৰে মাজতে আৰু চলিব লগা হৈ আছে।
সেইটোৱে -সেইটোৱে। নাই আৰু যে এইবিলাক গছ-চছ কাটিয়েই আছে কাটিয়ে আছে কাটিছেটো- কাটিছে তাৰ বিনিময়ত যদি ৰোৱে দুডাল এডাল মান কিমান ভা ল হ'লেও হয়, পৰিৱেশটো কেনেকুৱা একদম ধুনীয়া হৈ থাকিলে হয়
ধুনীয়া হ'লে হয়, কাৰো গুৰুত্বয়ে নাই তাৰে ওপৰত
সেইটোৱে তোৰ ভইচটো অলপ জোৰকে কচোন।
ৰহ, ৰহ, এতিয়া শুনি আছ?
উম' উম' শুনিছো অলপ, জোৰকে কবিচোন।
অঁ অঁ হ'ব।
অঁ।
বাকী এনেই পৰিৱেশ বুলি কলে তই কি বুলি ভাব?
পৰিৱেশটো সেয়ে আকৌ আমাৰ যিবোৰ এইবিলাক আশে-পাশে আছে আমাৰ চাৰিওফালে যিবোৰ আছে আৰু জীৱ-জন্তু মানুহ, সূৰ্য, পোহৰ এইবোৰ যে
অহ' চব উপাদান বিলাক আহ মিলাই আৰু, হোৱা বোৰৰ
অহ' জৈৱিক উ -উপাদানো আছে, অজৈৱিক উপ উপাদানো আছে, সেনেকুৱা কথা। উম'।
উপাদান এইবিলাকে আৰু বায়ু, পানী, মাটি
অ অ সেইবোৰে- সেইবোৰে উদ্ভিদ, প্ৰাণী এইবোৰেই আৰু এতিয়া পৰিৱেশৰটো কিছুমান গুৰুত্বও আছে ন? কেনেকুৱা গুৰুত্ব থকা বুলি ভাব?
দৈনন্দিন জীৱনত পৰিৱেশৰো যথেষ্ট গুৰুত্ব আছে পৰিৱেশ- পৰিৱেশ আ অবিহনে পৰিৱেশৰ যিবিলাক বস্তু টো ধৰ এইবিলাকে আৰু অন্যান্য জীৱ -জন্তু বিলাক আৰু লগতে তে গছ -গছনি লগতে অ বায়ু, পানী, মাটি, নোহোৱাকেতো মানুহে জীয়াই থাকিব নোৱাৰে ন? জীয়াই থাকিবলে এইবিলাক বস্তু মানে খুবেই প্ৰয়োজনীয়। ত' আম আমাৰ প্ৰত্যেকটো খোজতে মানে এইবিলাক বস্তুৰ জ প্ৰয়োজনীয়তা আছে এতিয়া আমিতো বায়ু নহলেতো উশাহ ল'ব নোৱাৰিম লগতে পানী নহলে আমি মানে পানী- পানীটো জীৱৰ প্ৰাণ বুলি কয়। পানী নহলে চলিব নোৱাৰিম, তাৰ পিছত তোৰ অন্যান্য জীৱ -জন্তুক গছ-গছনি সকলোবোৰ আমাৰ বাবে যথেষ্ট প্ৰয়োজনীয় আৰু সেই মানুহৰ বাবে ইয়াৰ গুৰুত্ব যথেষ্ট। মানে আৰু অপৰিহীম আৰু। আমি মানে সেই তথাপিতো মানে আমি ধ্বংসয়ে কৰোঁ পৰিৱেশ নাভাবোয়ে।
উম উম উম এতিয়া পৰিৱেশেতো আমাক এটা মানে সেই বাসস্থান এটাওতো দি আছে ন সেই এইটোতো এইটো ভাল কথা আৰু অঁ অঁ। জীৱ -জন্তুকো বাসস্থান দিছে উদ্ভিদকো দিছে ন।
পৰিৱেশৰ পৰা পোৱা উৎপাদান সমূহৰ জৰিয়তেটো আমি আমাৰ মানে বাসস্থান নিৰ্মাণ কৰিবলৈ। সমস্যা আৰু
উম উম সেইটোৱে এতিয়া বিশুদ্ধ বায়ুও পাই আছো, পানীও পাই আছোঁ, এতিয়া খাদ্যবোৰো পাই আছোঁ সেনেকুৱা কথা যোগানটো ধৰিয়ে আছে আমাক পৰিৱেশে। উম প্ৰাকৃতিক সম্পদো এতিয়া বনজ সম্পদ তাৰপিছত এতিয়া খনিজ পদাৰ্থ জল। জলপদা সম্পদ এইবিলাক টো প্ৰদান কৰিয়ে আছে।
কৰিয়ে আছে কৰিয়ে আছে সদায়। উ এইবিলাকৰ যোগান ধৰিয়ে আছে আমাক।
সেইটোৱে এতিয়া। এতিয়াতো পৰিৱেশৰ দূষনৰো কিবা কিবি কাৰণ থাকেই ন।
কি কৈছ।
পৰিৱেশ যে দূষিত হৈ আছে কিহৰ কাৰণে দূষিত হৈ আছে? সেইবোৰতো থাকেই আৰু দূষিত হোৱা বহুত কিবা কিবি কাৰনে থাকে।
থাকে থাকে থাকে মেইন কাৰণ মানুহ আমি নিজে কাম কৰি আছো আৰু
সেইটো এতিয়া শিক্ষিত মানুহ বোৰে সেইবিলাকে কাম কৰিছে বন ধ্বংস কৰিছে কিবা পৰি যান বাহনটোৰ ধোঁৱাও কিমান বাঢ়ি গৈছে তাৰ কাৰণে কিমান পৰিৱেশ নষ্ট হৈ আছে
কল কাৰখানা নিৰ্মাণ হৈছে। তাৰ বি ফলত মানে বিভিন্ন ধৰণৰ মানে প্ৰদূষন। মানে ধুৱাৰ ফলত মানে বায়ু দূষিত হৈছে সেই বায়ু আমি সেৱন কৰি আছোঁ। ত' মানুহৰ বিভিন্ন বেমাৰ আজাৰ দেখা দিছে তাৰ ফলত।
সেইটো এতিয়া ৰাসায়নিক সম্পদেতো এইবিলাক নষ্টই কৰি আছে।
নষ্টই কৰি আছে খেতি পথাৰত ব্যৱহাৰ কৰাৰ ফলত। কীট পতংগৰ নামত মাটিৰ গুণাগুণ হ্ৰাস পাইছে।
সেইটোৱে সেইটোৱে কিবা এটা মানে ভাল কৰিব গ'লে কিবা এটা মানে বহুত লোকচান হৈ আছে।
হয় লোকচান হৈ আছে।
উম এতিয়া আৱৰ্জনাবোৰ যে আৱৰ্জনাবোৰ য সেইয়ে আৰু য'তে ত'তে পেলাই মানুহে কিমান এনেকুৱা লিখি থৈ দিয়ে আজিকালি কি ইয়াতে জাবৰ জোঁথৰ নেপ নেপেলাব নেপেলাব কিন্তু তাতেইতটো পেলাই আছে ন, উম
গম পাইছ নে এইবিলাক যে ব্যৱহাৰ কৰি মানে যিবিলাক বস্তু এই ৰসায়ন পদাৰ্থ হওঁক বা কল কাৰখানাৰ ফলত নিৰ্মাণকাৰ্য হক এইবিলাক মানে ভালটো যিমান কৰিব গৈছে তাৰ ফলত যে বেয়াটো বেছি কৈ হৈ আছে
সেইটোয়ে সেইটোয়ে এতিয়া যে চবেই জানে আৰু এইখিনিতো জ্ঞান থাক কেই মানুহবোৰৰ হ'লেওতো সেইটো কামেই কৰি আছে মানুহ
কৰিয়ে আছে মানে এনেহে হব লাগে যে বস্তু বিলাক মানে আমিতো মানে অ নিজৰ মানে ভালৰ কাৰণে আগবাঢ়ি যোৱাৰ কাৰণে উম আমাক এয়া এইবিলাক ইণ্ডাষ্ট্ৰি হওক কলকাৰণা এইবিলাক লাগিবই কিন্তু মানে তাৰ সমান্তৰাল বাবে পৰিৱেশৰ প্ৰতিও যাতে মানে গুৰুত্ব দিয়ে আৰু খেতিপথাৰত যিবিলাক আমি ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰো কীট পতংগৰ না আ পৰা বাচিবৰ বাবে তাৰ আৰু কিবা যদি মানে এনেহেন উন্নত মানৰ বে বস্তু ব্যৱহাৰ কৰিছে যা তে মানে মাটি প্ৰদূষণ নহয় সি তোৰ ওপৰত
অ সেইটো যদি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে তাৰ কাৰণে ব্যৱস্থাটো কৰি
ব্যৱস্থা কৰিব লাগে
অ কিন্তু আজিকালি এটা ভাল হৈছে কি বেছি যদি এইবিলাক প্ৰদূষণ হয় তেতিয়াতো এটা টেক্স লগাইয়ে দিয়ে অ সেইটো ভাল হৈছে, সেইটো কাৰণেতো মানুহে কমকে মানে প্ৰ প্ৰদূষণ চলাই আছে ন প্ৰদূষণটো কম হে হৈ আছে আৰু নহ'লে যে আৰু কিমানে কিমান প্ৰদূষণ হৈ থাকিল হয়। সেইটোৱে এতিয়া সংৰক্ষণটো সংৰক্ষণৰতো উপায় আছে।
আছে আছে বিভিন্ন ধৰণৰ উপায় আছে আমি সেইবিলাকৰ ওপৰত বেছি গুৰুত্ব নিদিওঁ সে সেই কাৰণে সমস্যাটো
সেইটোৱে এতিয়া মই যে ক'লো যে এতিয়া গছ-গছনি কাটাৰ পিছতো যে তাৰ বিনিময়ত ৰুব লাগে সেইটোতো কিমান জৰুৰী এটা কথা
অ অ অ
গছ-গছনিয়েতো মানুহক উশাহ-নিশাহৰ কাৰণে বহুত হেল্প কৰি আছে কিবা কৰি আছে।
হে বুলি নহয় আমাৰ প্ৰত্যেকটো মানে কামতে মানে সহায় কৰে আৰু কলো ন বাসস্থান হ আমাৰ বিভিন্ন ধৰণৰ এতিয়া এইবিলাক যিবিলাক মানে আমাৰ ঘৰত ব্যৱহাৰৰ সামগ্ৰী ফাৰ্ণিচাৰৰ পৰা। আদি কৰি সকলোবোৰতো গছ গছনিৰ পৰাই আমি পাই আছো।
উম উম উম।
সেইটোৱে
সেইটোয়ে সেইকাৰণে বস্তুটোৰ মানে মূল্য টো জানিলে ভাল লাগে মূল্যটো জানিলেহে মানে বস্তুটো সেই কৰে ন এতিয়া ব নাই কীয়া হোৱাৰ পিছত মূল্যটো আক বেছি সিহঁতে
গম পা অ কিমান আছে আৰু তই দেখিছ নে কিমান গৰমটো কিমান বাঢ়ি গৈছে।
সেইটোৱে সেইটোৱে কিয় বাঢ়িছে আৰু সেইটো ৰিজন থাকেই সেইটোৰ আৰু সেইটো ৰিজনটো জানাৰ পিছতো মানে সেইটোক কামে কৰি আছে আকৌ। ত আৰু আটা ব মানে তাৰ পিছত আকৌ কৈও থাকে যে গৰম বাঢ়িছে কিবা বাঢ়িছে।
বাঢ়িছে অ। আমাৰ ওচৰতে সেইদিনাখন আ মানে আমাৰ ওচৰত মানে গুৱাহাটীত আৰু আ তাত মই যত থাকো আৰু পিছপিনে মানে এডাল ডাঙৰ আম গাজ আছিলে মানে সিহঁতৰ ঘৰত মানে ধুনীয়া চাহ ত চাহ তাহ দি দি থাকে আৰু গছডালে আমাৰ পৰা ধুনীয়াকে মানে আৰু দেখা পাই থাকো সেইদিনা হঠাতেই গছ ডাল মানে তোৰ উম পাঁচটা মান মানুহে লগ লাগি মেচিনেৰে মানে গা গাছডাল কাটি পেলালে। তাৰ ফলত মানে ৰ'দটো মানে সিহঁতৰ ঘৰতো পৰে আমাৰ ফালেও মানে আৰু একদম মানে পুৰা মানে তাপৰ মাত্ৰাটো মানে বেছি যেন লাগি আছে আৰু মোৰ এতিয়া।
অ অ অ সেইটোতো সেইটোয়ে কথা ন এতিয়া এ কাটিব চাটিব কিছুমান ডাঙৰ গছ থাকে ন সেইবোৰেতো মানে কিমান এটা জেগা আগুৰি থাকে, কিমান এটা জেগাতৈ মানে ছাইাত- দি থাকে ন, কিছুমান মানুহ থাকে গছ গছনি তলতে জিৰাই থাকে অ। কন, হেই কিছুমান ঘৰ বাৰীটো নাথাকে ন গছ গছনিৰ তলতে এইটো -
ইজি অঁ অঁ অঁ অঁ। কিছুমান মানুহৰ নাথাকে তেওঁলোকে গছৰ তলতেই মানে আশ্ৰয় লয়।
এতিয়া আজিকালি কিমান গছ গছনি কাটি দিছে তাৰ কাৰণে মানুহৰ চাহ ল'বলৈও জাগাই নাই।
জাগাই নাই সেইটোৱে।
এতিয়া পানী বিদ্যুৎটো অপচয় নক নকৰিলে তেতিয়া মানে পৰিৱেশ। টো ৰক্ষা পৰি থাকে আকৌ।
অঁ অঁ অঁ অঁ।
আৱৰ্জনা যিবোৰ ৰোগ আৱৰ্জনাবোৰ এইবিলাক সঠিক ভাৱে মানে এটা মানে জেগা থাকে ন। দি তো থইয়ে দিয়ে সেইবিলাক জেগা। হেই ঠাইত যদি নেপেল নেপেলাই বেলেগ আন ঠাইত। থাইত যদি নেপেলাই, তেতিয়াটো মানে ভাল কথা ন পৰিৱেশ- নষ্ট নহয় সুৰক্ষিত হৈ থাকে। সেইটোৱে।
বাকী সেয়া আৰু আমাৰ সকলোৰে মানে এইটো দায়িত্ব যে আমি সংৰক্ষণ কৰি ৰাখোঁ।
মানে নহ'লে পিছত মানে কি কিছুমান বস্তু চাগে আমাৰ। পিছৰ পিছত মই দেখিবই নাপাব।
নাপাব এনেকুৱা যদি মানে অৱস্থাত থাকে তেতিয়া কেনেকে দেখা পাব বাৰু।
উম উম উম।
এতিয়া মানে ৰক্ষাটোতো। কৰিব লাগে ৰক্ষা কৰাতো বিভিন্ন নিয়ম থাকেই উপায় থাকেই এইবিলাক থাকেই। জানেই সেইবোৰ আৰু কৰি থাকিব লাগে উম হুম। উম উম উম। এ নবীকৰণ শক্তিবোৰো তই থাকে নহয় সেইবিলাকৰ ব্যৱহাৰ বৃদ্ধি-
কৰিব লাগে, উম ব্যৱহাৰ বৃদ্ধি কৰিব লাগে। সম্পূৰ্ণৰূপে অঁ অঁ।
উম, এতিয়া প্লাষ্টিক আজিকালি মানুহে কিমান প্লাষ্টিক ব্যৱহাৰ কৰে। সেইবোৰ ব্যৱহাৰ নকৰিলেও হয়। দে দে হ'ব দে।
অঁ দে দে অঁ।